হয়।
হয়, শুনা পাইছে?
হয় কওকচোন দাদা।
অ'।
হয়।
আপোনাক ফোন কৰাৰ কাৰণটো হ'ল আমাৰ যে পানীৰ বিষয়ে অলপমান আপোনাৰ লগত কথা পাতিম বা কথা পাতিব পাৰিম নেকি বুলি অলপ
হয় হয় নিশ্চয় পাৰিব, হয় নিশ্চয় পাৰিব।
অ'। আপুনি আমাৰ যোনটোপা পানী তাৰ বিষয়ে, এতিয়া গৰমৰ দিনত পানী আমাৰ কিমান প্ৰয়োজন তাৰ বিষয়ে অকণমান ক'ব?
হয় নিশ্চয়। অ' আপুনি শুনিব পাইছেনে?
পাইছোঁ পাইছোঁ।
হয়। আ, পোনপ্ৰথমতে মোৰ অন্তৰৰপৰা আপোনাক আ আ, ভাল এটা আ, শুভেচ্ছা জনাইছোঁ।
ধন্যবাদ।
এতিয়া আপুনি এটা ভাল এটা বিষয়ৰ ওপৰত মোক প্ৰশ্ন সুধিছে। এ, সেইবাবে মই আপোনাক এ, সেয়াৰ ওপৰত যিমান পাৰে সিমানে মই আপোনাক ক'ব বিচাৰিম বা চেষ্টা কৰিম।
হয়।
এতিয়া পানী বুলি ক'লে বা জল বুলি ক'লে আমি প্ৰাণ বুলি অ' জানো বা বহুত ব চবেই জানে এইটো যে পানীটো হ'ল আমাৰ প্ৰান জীৱন, পানী নাথাকে থাকিলে আমি এক ছেকেণ্ড যেন থাকিব নোৱাৰিম। চ' পানীটো খুব প্ৰয়োজন হয় আৰু পানীৰ দ্বাৰা আমি আমি আ চব কামটো ধৰি লওক আ, ভাত বানাৱাই হওক বা আঞ্জা বনোৱাই হওঁক, যিকোনো এটা কামৰ কাৰণে আমাক আ, পানীটো খুব প্ৰয়োজন হয়, কাপোৰ ধোৱাৰ কাৰণেও আমাৰ গা ধুবৰ কাৰণেও আৰু চব কামতে আমাৰ পানীটো প্ৰয়োজন হয়। এতিয়া আপুনি সুধিছে গৰম দিনত কিয় আমাক পানী-পানীটো খুব প্ৰয়োজন হয়। অ' গৰম দিনত যিহে ডিহাইড্ৰে্যনটো বহুত মানে কম হৈ যায়
হয়।
গৰমৰ কাৰণে আমাৰ যিটো শৰীৰ এইটো বহুত অ গৰম কাৰণে আৰু পানীতো আমি অ, মাজে মাজে আমি খাই থাকিবা লাগে আৰু।
হয়।
আৰু, হয়-হয়। আৰু পানী বুলি ক'লে, আ চবেই জানে আমাৰ খুব দৰকাৰ। আমি গছ-পুলি এটা ৰুলেও আমি পানী দিব লাগিব।
হয়।
ফুল ৰুলেও আমি, ফুলৰ গছ ৰুলেও আমি, পানী দিব লাগিবই। যিকোনো মানে আমাৰ আহ, কাম এয়া পানীটো অহ, খুব জড়িত হৈ আছে আৰু।
হয়, হয় নিশ্চয়। মুঠতে আমাৰ জীৱনটো চ
হয়।
নিশ্চয়। মুঠতে আমাৰ জীৱনতটো চলিবৰ, কাৰণে চলাই নিবৰ কাৰণে। পানীৰ প্ৰয়োজন খুব
দৰকাৰ হয়।
পানী লাগিবইে, দৰকাৰ হয় আৰু। পানী আমাৰ প্ৰাণ বুলি কোৱা হৈছে, নহয়।
হয় নিশ্চয়, হয় নিশ্চয়।
অ, গতিকে পানী অবিহনে আমি জীয়াই থাকিব নোৱাৰো। অ, প্ৰ-প্ৰকৃতিকো আমাক পানী লাগিব। জীৱকো পানী লাগিব। জীৱ জন্তুকো পানী লাগিব। মানে সকলোকে পানী লাগিবই।
হয়।
পানী ন'হলে, আমাৰ পৃথিৱীখনে মৰি যাব। গতিকে পানীটো লাগিবই।
নিশ্চয়।
হয়, আৰু পানীৰ ফলত, আমি খোৱা পানীৰ ফলত আমি দেখা পাইছো, আজিকালি বিশেষকৈ আ কি বুলি কয় এইটো আমাৰ দেহাত ক্ষতি হৈছে। পানীৰ পৰাই আমাৰ বহুত দেহাৰ বেমাৰ সৃষ্টি হোৱা যেন আমি দেখা পাইছো। সেইটো কিহৰ কাৰণে ইমান বেছি বাঢ়ি গৈছে আপুনি অলপ জনাব নেকি?
হয়, হয়, নিশ্চয়। আহ, এতিয়া আমাৰ যদি ঘৰৰ ওপৰত আমি চাব যাওঁ। ঘৰৰ বিষয়ত তেতিয়া আমি চাবলৈ গ'লে তাতে ফিল্ট্ৰেচনটো ভালকে কৰিব লাগিব আমি প্ৰথমত। আমি যিটো ফিল্টাৰ কৰো পানী। সেইটো আমি বহুত ভালকৈ ফিল্টাৰ কৰিব লাগিব। যদি আমি ভালে ভালেকৈ আমি যদি ফিল্টাৰ নকৰে তেতিয়া মানে আমাৰ শৰীৰত বহুতখিনি যি আ, পানীৰ যিটো লেতেৰা কিছুমান আ, দা থাকে
হয়।
সেই বেক্টেৰিয়া হওক আ, বেক্টেৰিয়া এইবিলাক আমাৰ ভাইৰাছ এইবিলা আমাৰ শৰীৰত যাব পাৰে, ইয়াৰ কাৰণে পানীটো খুব দৰকাৰ, আমি বহুত ভালেকৈ আমি ফিল্টাৰ কৰিব লাগিব, এই পানীৰ বেয়া পানী খাৱাৰ বা ফিল্টাৰ ভাল নোহাৰ পানী খাৱাতে আমাৰ বহুত শৰীৰত বেমাৰ হয়, অসুখ হয় আৰু আমি আজিকালি দেখা পাইছোঁ আমাৰ যিটো ইণ্ডাষ্ট্ৰি কোম্পানীবিলাকে বহুত পানীৰ যিটো বটল, পানী বটল আমি পাওঁ দোকানত কিনিবলৈ, হয় হয়, এইটো বহুত মানে ব্ৰেণ্ড বা বহুত কোম্পানী অন্য কোম্পানীৰ আমি দেখা পাওঁ আজিৰ যুগত।
হয়।
সেইবিলাকো আমি ভালকৈ চাব লাগিব কাৰণ আজিকালি বহুত মানে আ ব্যৱহাৰ, বেপাৰ বা বিজনেছৰ কাৰণে আমি বেছিভাগে সেইটো লৈছে, পানীৰ বটল কম্পানী ওলোৱা বহুত
উ।
মাত্ৰাৰ চ' আমি এইবিলাক চাব লাগিব ভালকে। পানীটো আমি আ, কিমান পিয়'ৰ হয় এইটো চাব লাগিব। পানী খাৱাটো আমি বহুত দৰকাৰ হয়। তে চাই চিন্তি আমি খাব লাগিব পানীটো।
হয় হয়, নিশ্চয়।
হয় হয়, আপুনি এ, হয় হয়।
হয়, কওঁক কওঁক।
হয় হয়, আপুনি দেখা পাইছে চাগে আজিকালি আমাৰ যিটো আ, যিকোনো গাঁৱত গাঁৱৰ অঞ্চলেই হওক বা যিকোনো আ, কৰ্ম বা প্ৰগ্ৰাম থাকে তাতে আমাৰ এই যিটো পানীৰ টেংকি বা ড্ৰাম, আমি মিনাৰেল টাৰ বুলি কওঁ যা, এইটো আমি আ, আজিকালি আনা হয়, বেছিভাগে আমাৰ ঘৰৰ যিটো ফিল্টাৰ ইয়াৰ পানীটো আমি ইউজ নকৰোঁ বা ব্যৱহাৰ নকৰোঁ। এই কৰ্মবিলাক বা প্ৰগ্ৰামবিলাক আমি এই ড্ৰামকেইটা আমি কিনি আনো। ত' এইটো এটা ভাল আৰু খুব কম সময়তে আমি এইটো আ, যোগাৰ কৰিব পাৰোঁ। এতিয়া যদি আমি ঘৰৰ ফিল্টাৰেদি যদি আমি কৰ্মৰ যিটো পানী সেইটো চলাব বহুত কষ্ট হয় এটা ভাল হয়, বহুত ভাল এটা ব্যৱস্থা হয় এইটো। এতিয়া আৰু আপুনিও অলপমান ক'ব আ, পানীৰ বিষয়ে।
হয়।
হয়।
আ আমি আপুনি কোৱাৰ নিচিনাই আমাৰ কিবা এটা অনুষ্ঠান চলাবৰ কাৰণে পানীটো সেই আমাৰ যিটো টেংকি আমাৰ ড্ৰাম সেইবোৰ আমি ব্যৱহাৰ কৰা বহুত দেখিছোঁ। আৰু আমাৰ মানুহৰ সুবিধাও হৈছে সেইটো ক্ষেত্ৰত মানে বহুতো কম সময়ৰ ভিতৰত যিমান মানুহ হেৰি নহওক কিয় মানে সকলোকে আমি বিলাই দিব পাৰোঁ।
হয় হয়, নিশ্চয়।
বহুত ধুনীয়া সুবিধা এটা হৈছে।
হয় হয়। আৰু মই আপোনাক এটা প্ৰশ্ন সুধিব আ, খুজিছোঁ আপুনি আ, ক'ব পাৰিবনে?
হয় হয়।
আ, আমাৰ যিটো আ পানীযিবিলাক কওঁ, আমি পানী বুলি কওঁ সেই পানীত থকা কিছুমান জীৱ জন্তু আমাৰ আছে। সেইবিলাক কুল কি কি জীৱ জন্তু আমাৰ পানীত থকা জীৱ জন্তু আছে আপুনি ক'ব পাৰিবনে?
হয় হয়।
নদী, পুখুৰী সেইবিলাক বা পানীত জীয়াই থকা যিকোনো জী
হয় হয়, আমিতো পোন প্ৰথমে পানী থাকা বুলি ক'লেতো আমি মাছকে ধৰিব পাৰোঁ।
হয় হয়, নিশ্চয়।
আমি আমি জানো বা আগৰপৰাই দেখিবলৈ পাইছো যে পানী বুলি ক'লে মাছক আমি প্ৰথমতে নামটো লওঁ, তাৰপিছত মাছৰ পৰা ভকুলী, ভকুলী আ তাৰপিছত বিভিন্ন আৰু পানীৰ তলত থকা
হয়, হয়।
কেত কে কৰা
হয় হয়।
তাৰপিছত মানে বিভিন্ন আৰু
হয়।
পানীত হোৱা থকা গছ গছনি সেইবোৰো আমি আমি দেখিবলৈ পাওঁ।
হয় হয়।
পানীৰ তলত ভিতৰত, বিশেষকৈ মাছ মাছটো আমি পানী বুলি ক'লে মাছটোৰ নামটো লোৱা যায় প্ৰথমতে, মনৰ হয়। হয় হয়, তাৰপিছতহে ভেকুলী আদি বিভিন্ন পক প্ৰতংগ আমি
হয়।
নামটো পিছত ল'ব পাৰোঁ।
হয় হয়। আৰু
হয়।
আমাৰ যিটো গৰিয়াল বুলি কইনা এইটো ক্ৰকডাইল।
অ'।
হয় এইটোতো পানী পানীত থাকে হয়।
ঘৰিয়াল জলহস্তী
হয় হয়।
উম।
থাক ন পান থাক
হয় ভে
হয়, হয়, হয়, হয়। আৰু পানীত আৰু পানীত মানে উগোৱা আপুনি জানেনে কিছুমান আমাৰ যিটো কি থাকে গছ বা আমাৰ যিটো সেই গছ গছনি পানীত থকা আপুনি জানেনে হয়।
অ', গছৰ বিষয়ে নাম গিলা নাজানোঁ কিন্তু আমি দেখা পাওঁ যে পানীৰ তলত গছ থাকে এই থাকাত কিবা সেনেকৈ উদ্ভিদ থাকে সটো সেইটো দেখা পাওঁ কি নটো আমি নাম বোৰ নাজানোঁ
আমাৰ হয়, হয় আপুনি চাগে জানে এটা নাম আপুনি দেখা পাইছে সেই আমাৰ পুখুৰীয়ে হওক বা নদী আমাৰ যিটো গাঁও অঞ্চলৰ পুখুৰীবিলাক আহ আমাৰ যিটো এই পাৰ্পল কালাৰৰ ফুল খিলে এইটো মেটকা না কি বুলি
হয়, হয়, হয়।
হয় ইটো খুব ভালো দেখা পায় ফুলটো খিলিলে বহুত ভাল দেখা পায় এইটো হয় আৰু চাগে এইটো ইয়াৰ ফুলটো আমি ভাজিও খাই কিজানি
হয়, হয় আপুনি মই নজনা কথা ধুনীয়াকৈ মনত পৰাই দিলে বহুত, বহুত ধন্যবাদ আপোনালৈ
হয়, হয়, হয়, বহুত, বহুত ধন্যবাদ আপোনাৰ
ইমানখিনি সময় দিয়াৰ কাৰণে বহুত, বহুত ধন্যবাদ। আশা কৰো আগলৈ আমি পিছত ল'গ পাম গতিকে আজি এইখিনিত এয়া আমি অলপ কোনটো হেৰি গলোঁ
হয়, হয়, হয়, হয় বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। ধন্যবাদ।